নমস্কাৰ
আহ নমস্কাৰ
কি খবৰ হয় মোৰো বাৰু ভালেই এই বেমাৰ আজাৰ মাজৰে চলি আছো আৰু
অ অ হয় নেকি ক বা বেমাৰ হৈছে বাৰু
মোৰ মানে আপোনাৰ এই মাথা বিষত বেমাৰ হৈছে বুজিছে
অ অ হয় নেকি
এই মানে সেয়াই হস্পিতালৰ পৰা আহিছো পৰহি গৈছিলো হস্পিতেলত
আহ অ আহ অ
তাৰপিছত এয়া আহি পাইছিলোহি মানে
অ অ আপোনাৰ মূৰৰ বিষটো এতিয়া কিহৰ কলত হৈছে বা ক'লে বা ডক্তৰে
হয় মানে ম ঠাণ্ডা পানী বেছি খাওঁ এতিয়া যিটো গৰম পৰিছে হয়
হয় হয়
এই গৰমৰ ফলত মানে আপোনাৰ থাকে ঠাকিব নোৱাৰা কৰি দিছে সেইকাৰণে যিটো আমি ঠাণ্ডা পানীটো যে বেছি খাওঁ এই ঠাণ্ডা পানী পোৱাৰ ফলত আমাৰ ব্ৰেইনৰ মানে নাৰ্ভ কেইডাল
হয়।
কেইডাল মানে দাবি যায় বস্তুটো মানে শক্তিটো কমি আহে। যিটো সেই নাৰ গিতা মানে আমাৰ চকু কোৰ লগতে জড়িত হৈ আছে বুজিছে? সেই নাব কেইডাল আমাক মানে দুৰ্বল কৰি পেলাই সেই শিৰডালক।
অ' অ' এতিয়া ধৰক গৰম পৰি অ' অ' হয় আপোনাক এতিয়া চশমাও দিছেনে? হয় হয় চশমাও দিছে নেকি?
হয় হয় চশমাতটো দিছে মোক। মানে আমাৰ মানে যিটো মগজ সেইটো মানে ইমান শীতল ঠাণ্ডা হেৰি পালে মানে মগজে কাম কৰা বন্ধ কৰে সেইকাৰণে মানে আপোনাৰ বৰফৰ দেশত যিটো মাথাটোত বেছি মানুহে কাপোৰ চাপোৰ মেৰিয়াই ৰাখে। যাতে মানুহে এই কাণৰ কাণৰ কাণৰ ফালেদি মানে ঠাণ্ডাটো যাতে নোসোমাই।
হয় হয়।
আমাৰ যিটো ব্ৰেইনৰ হিৰা কেইডালৰ কাৰণে আপোনাৰ ঠাণ্ডা বস্তুটো অতি বেয়া।
অ' হয় নেকি?
হয় হয় হয়।
আৰু মানে সেয়াই ঠাণ্ডা পানী আপোনাৰ বহুত ক্ষতি কৰে গোটেই দেহটো বুজিছে?
অ' অ'
ঠাণ্ডা পানীটো আমি যিমান ভাল লাগে সোৱাদত কিন্তু আমাৰ কিমান বেয়া বহুত বেয়া হয় ক্ষতিটো হয় শৰীৰৰ কাৰণে অতি বেয়া মানে ঠাণ্ডা পানীত আপুনি জেহে বুলিও ক'ব পাৰে এক প্ৰকাৰে।
হয় হয় হয়।
বহুত বেয়া এই ঠাণ্ডা পানীটো ঠাণ্ডা পানীতটো আমাৰিটো হম শক্তিটোও কমাই আহে।
হয় হয় কি কৰিব গৰমত নাখালেও নহয়। খালেহে ধৰক ধৰক দেহটো ঠাণ্ডা পৰে।
হয়। আজিকালি যিবিলাক ছাত্ৰ ছাত্ৰী এইবিলাকে আপোনাৰ স্কুলৰ পৰা ছোটী হোৱাৰ পিছত বৰফ খাই গো ঠাণ্ডা খাই গো সেইটোাৰচতে খোৱা উপযোগী নহয় কিন্তু শিকষত
হয় হয় এতিয়া বাউ সেইটোৱে। বৰফবোৰ কিমান এতিয়া বেয়া বেয়া পানী দি পেলাই বনাই লেতেৰা পানী দি পেলাই বনায়।
হয় হয়।
বহুত বহুত জেগাত মানে এনেুৱা বহুত কিবা বস্তু ওলাইছে ধৰক বৰফৰ মাজত। কেঁচুৱে হওক কিবা পোকে হওক ওলাইছে।
হয় এই ঠাণ্ডা বস্তুত মানে বহু বেয়া কল্ড ড্ৰিংকচ টো বহুত বেয়া হয়। সটো মানে আপোনাৰ কেমিকেল দিহে বনাই মানে। সেইটো যেনেকে আপোনাৰ মানে আপোনাৰ যেনেকে বা নিউজত বাতৰি কাকতত দেখায একদম আমে আমৰ পৰা আম ছিগি আনিলো গছৰ পৰা। গছৰ পৰা ছিগি আনি পেলাই একদম ৰসেৰে একদম বটলত ভৰাই দিছোঁ
হয় হয়
সেইটো নহয় আচলতে তাত বহুতো কেমিকেল মিলায়
হয় -হয় আপুনি ঠিকে কৈছে দিয়ক আমি মানে আমৰ নামত মানে কিবা ৰঙালাওহে খাই আছো বহুতৰ মুখতো শুনিছো। যিটো মাজাটো আম দি বনাই বুলি কয় এইটো আম দি বোলে নবনাই ৰঙালাও দিহে বোলে বনায়
হয় সেইটোতো হয় কিন্তু আচৰিত কথা যে এইটো যে মাজতে মাজতে মানে আপোনাৰ মানে আপোনাৰ মানে এইয়া বিজ্ঞানী এজনে বিজ্ঞানী এজনে সেই আমৰ যিটো যুঁজ বটলত যে ভৰাই দিয়ে সেইটো আপোনাৰ পৰীক্ষা কৰিছিলে সেই পৰীক্ষা কৰা কলহ তাত দেখিলে যে মানে তাত কেমিকেল মেলা বস্তুটো চালে ইয়াত কি কি কেমিকেল মিলায় বুজিছে তাৰপিছত আৰু এনেকে চালে চ দেখিলে কি ইয়াত কোনো জুচ কোনো ফ্লেভাৰেই নাই। শালি তাই তাত এটা ফ্ল্ল বুলি কয় এটা কেমেল কেমিকেল সেইটো তাত মিলাই দিয়ে যাক ফলত মানে আপোনাৰ গোটেই কালাৰটো চেঞ্জ হৈ যায়।
অ হয় নেকি তাকে এতিয়া আমি এতিয়া জুতি লগাই লগাই খাওঁ আৰু। দেখিলে মানে ৰবই নোৱাৰো
আজিকালি আকৌ যিবিলাক আপোনাৰ বজাৰত গাখীৰ ওলায়
হয়
উপযোগী নহয় জানেনে নাজানে
হয় হয় আমিতো ধৰক ঘৰৰে ধৰক গাখীৰ ধৰক গৰু আছে কাৰনে ধৰ ঘৰৰে গাখীৰ এতিয়া ধৰ গোৱালেতো আৰু ধৰক
এই এইবিলাক ধৰক কৰিব নালাগে আৰু ধৰক হয়।
হয় হয় হয় এই ফেক্টৰী বিলাকত যে গাখীৰ যে বস্তুটো যে তৈয়াৰ কৰে সি কিহেৰে তৈয়াৰ কৰে জানেনে আপুনি সেইটো মানে গাখীৰটো যাতে অলপ ফেনটো উঠিবৰ বাবে তাত আপোনাৰ ফেনাইল দিয়ে জানে নে
হয় নেকি
কথাটো কিন্তু আচৰিত লাগিছে নে ফেনেল
হয় আচৰি লাগিছে সেই ভগৱান
হয় তাত ফেনাইলটো দিয়ে আপোনাৰ এই গাখীৰটোত ফেন উঠিবলৈ
অ অ
গাখীৰটো ফেন উঠাবলৈ তাত আপোনাৰ ফেনাইল দিয়ে তাৰ উপৰিও বাথৰুমত যিটো আমি যে। ব্যৱহাৰ কৰো যে ডিটাৰজেন্ত পেট ডিটাৰ্জেণ্ট দিয়ে
হয়
হয় আৰু মানে ফেনেলটো আপোনাৰ যিটো আমি পাওঁ। সেইটো ফেনেল নহয় মানে এইটো আকৌ বেলেগ ফেনেল এইটো আকৌ খালে মানুহ নমৰে
অ মই আকৌ ভাবিছিলো এ সাপ যোৱা খেনাল সেইটো বুলিহে ভাবিলো
হয় নহয় নহয় সেইটো এইটো আপুনৰ বেলেগ ফেনেল মানে যেনে ফেনোইলত বটলে তাত আপোনাৰ ফেনেলটো দিয়টো কেমিকেল দি বনাই নহয় জানো ফেনেল ফেনাইলটো কিন্তু তাত ফেনাইলৰে এটা তাক অংশ দিয়ে আৰু তাত এটা
হয় হয়
নিচিনা ইমান যিটো আমি শৌচাকাৰ ব্যৱহাৰ কৰোঁ যিটো পইচাকাত চাফা কৰিবলৈ ব্যয়ৱহাৰ কৰোঁ সেই ডিটাৰ্জেন্টো দিিয়
অ -অ হয় নেকি
হয় যিটো আপোনাৰ মাজত এ ই মহাৰাষ্ট্ৰৰ ফালে মুম্বাই ফালে।
হয়
এজন-এজন ফুড এজন খাদ্য বিভাগৰ এজন বিষয়াই
শুনি আছো
হয়, খাদ্য বিভাগৰে এজন বিষয়াই এনেকে এদিন এনেকে ভিজিট কৰিলে সকলো ঠাইতে।
হয়,
তাৰপিছত এঠাইত এঠাইত এনেকুৱা হ'ল তাত ডিটাৰজেণ্ট পাইছে বুজিছে
হয় -হয়
তাৰপিছত আৰু তে সেইটো কোম্পানীক লগে লগে আপোনাৰ হেৰি হৈ গ'ল বন্ধ কৰি দিলে কোৰ্টৰ ফালৰ পৰা আদালতো ফালৰ পৰা হয়- হয় বন্ধ কৰি দিলে আমাৰ এনেকুৱা ভাৰতত অগণ্য আছে বুজিছো। আছে।
হয় এইবোৰ মানে বন্ধ হৈ কৰি দিব লাগিব ইয়াৰ ফলত মানুহৰ বহুত বেমাৰ আজাৰ হৈছে
আপোনাৰ এটা বন্ধ কৰিব আৰু দহটা
হয়-হয় আপুনি ঠিকে কৈছে।
সেইটোৱে আৰু আমি আৰু আপুনি কি আমি বাচি পালে চলিব লাগে আৰু এইটো যুগত
হয় হয় এতিয়া ধৰ কিমান বাচিব এতিয়াতো আমিতো নাজানো কত কি মিলাই পেলাই থৈ দিছো হয়।
হয় হয় সেইটো আপোনাৰ হয় হয় হয় সেইটো খাদ্যয বিভাগটো অলপমান চাব লাগে।
হয় হয়
পিছে কি কৰি আছে?
এ বহি আছো দিয়ক কাৰেণ্টটো মানে নাই বিচনী মাৰি মাৰিই মানে বাৰান্দা তে বহি আছো আৰু। ইফালে আজি-আজি মানে বতাহো অলপ নাই যি মানে গৰম পৰিছে।
অহ খালো
অ 'কিহেৰে ভাত খালে অ' ভালেই দিয়ক।
মই খালোঁ আপোনাৰ লেচুমৰ ভাজি খালোঁ তাৰপিছত আৰু আলু পিটিকা কৰিলে
হয়
সেনেকে খালো আৰু মাছ চাছ দি
অ' এ হয়-হয় আমাৰো আজি হেৰি বনাইছিলো দিয়ক কল পচলাই ৰঙালাও বনাইছিলো তাৰপাছত তাৰ পিছত এইফালে পটল ভাজিলো কল প পচলা ধৰক পেটৰ কাৰণেও ভাল এই গৰমত খাবও লাগে।
হয় হয় এই ব্ৰইলাৰ বিলাকত থাকো এইবিলাকেই ভাল
হয় হয় আপুনি ঠিক কথা কৈছে
আজিকালিতো ব্ৰইলাৰটো ফাৰ্মত যিবিলাক ঔষধ দি পেলাই বনাই। ব্ৰইলাৰটো সোনকালে বৃদ্ধি হবলৈ
হয় হয়
আৰু ওজনটো বৃদ্ধি হবলৈ, সেইবিলাকতো খাই পেলাইটো বহুত বেয়াই হয় বুজিছে?
হয়, হয়।দিয়ক, আমি তাকে খাই আছো।
ত' আজিকালি ল'ৰা ছোৱালীটো সেইকাৰণে ভাল। একে দৌৰিবই নোৱাৰে, ভালকে খেলা ধূলা কৰিব নোৱাৰে।
হয়। হয়, হয় আপুনি ঠিকে কৈছে দিয়ক।
পিছে কি খেতি কৰিছে এবাৰ?
খেতি মানে কি, পাচলি খেতি কৰিছো আৰু। ভেন্দি, ধৰক কেঁচা জলকীয়া। এইফালে ধৰক, লেচেমাহ।
আপোনালোকৰ সেইফালে, কেঁচা জলকীয়াৰ কেজি কিমান?
কেঁচা জলকীয়া, কেঁচা জলকীয়া বত। বৰ্তমান, এতিয়া দাম বহুত কমি আছে। জুলকীয়া কেজি এতিয়া, পঞ্চাশ টকা। হয়।